হেল্ল'? হেল্ল'? হেল্ল'?
হেল্ল' আহিছে?
অ অ এতিয়া আহিছে। হেল্ল' শুনিছা নাই?
হেল্ল'?
হেল্ল'?
তা, শুনিছানে শুনিছানে?
অ এতিয়া শুনিছো।
কি কৰিছা? হেল্ল'? এইডখলে স্কুটিখনৰ ওচৰলে ইচ
পোৱা নাই।
শুনিছো হেল্ল'?
অ এতিয়া শুনিছো। উম। এয়া ওলাই আহিছো।
তাৰপিছত বাকী খবৰ ভাল?
খবৰ আছো আৰু তোমালোকৰ আশীৰ্বাদৰ উম।
অ। তাৰ পিছত ভাতটো কিহে বনাবা আজি?
ভাতটো আজি নিৰামিষ।
অহ, মই এতিয়া গুৱাহাটীত আছো।
কিবা কৰি আছা নি?
নাই চাকৰি বিচাৰি ফুৰিছো, চাকৰি পোৱা নাই।
কি চাকৰি বিচাৰি ফুৰিছা?
নাই চলিবলৈ দিগদাৰ হৈছে যে অলপ।
অ।
সেইকাৰণে চাকৰি বিচাৰি ফুৰিছো। উম।
ঠিকে আছে।
অ।
এইটোৱে দৰকাৰ ন?
অ' সেইটো হয়। তুমি
মই অকমান ওলাই আহিলো। গৰম হৈছে, ৰাস্তা ফালে উম।
উম গম পাইছো বাৰু। আমাৰ আ আমাৰ গুৱাহাটীতো বহুত গৰম, আমাৰ গুৱাহাটীতো বহুত গৰম।
অ অ
অ'।
গুৱাহাটীতো গৰম হ'বই, গছ - গছনি কম যে।
উ হয় হয়।
হয় না।
হয় হয়।
বাকী খোৱা বোৱা
খোৱা বোৱা কৰিম আৰু খোৱা বোৱা কৰিমহে অলপ পিছত আজি তাকে মাছ আনিম বুলি ভাবিলো।
উম
মাছটো আনিম আৰু অলপ পিছত।
কি মাছ আনিম বুলি ভাবিছা?
আজি জানো কি মাছ পাওঁ।
লোকেল নে চালানিয়া মাছ আনিবা?
লোকেল আনিম।
অঁ ঠিকে আছে। এতিয়া এনেকুৱা বতৰত লোকেল মাছ খোৱাই ভাল। গৰমত
মই মানে মাছ আনিম বুলি ভাবিছো হে। কিন্তু মানে মোৰ ৰুমমেটটো আজি ঘৰলে গ'ল।
অ'
মই মানে বনাব নাজানো, কিন্তু মোৰ মানে মাছ বহুত খাবলে মন গৈ আছে আজি।
তুমি কাম এটা কৰা।
কোৱা
তুমি কিবা বনোৱা মাছ বনোৱা বনাব জানা নাই তুমি?
মই মাছটোৱে বনাব নাজানে, কিন্তু মোৰ মানে খাবলে বহুত মন গৈ আছে।
তোমাক মই এটা বুদ্ধি দিব পাৰোঁ, কেনেকৈ বনাব পাৰি।
অ' কোৱা কেনেকে বনাই, মই শিকি ল'ম।
বুদ্ধিটো হৈছে, তুমি প্ৰথমতে মিঠাতেল অলপ দিব লাগিব
উম
কেৰাহিত
উম মাছতো ভাজ মাছতো তোমাৰ
তাপা বাকী মাছটো তোমাৰ নিমখ, হা'লধি, সানি ল'ব, হেল্ল'?
হেল্ল' মাছটো ধুব নালাগে নেকি?
মাছটো তোমাৰ কিনি আনি ধুই ল'বা ভালকে পানীত।
শুনি আছা নে মোৰ কথাবিলাক?
অ তোমাৰ কথাবোৰ শুনি আছো
অঁ
তাকে মাছটো আৰু দোকানৰ পৰা আনি, ধুই মেলি
হয়।
নিমখ হালধি সানি ল'বা ফাৰ্ষ্ট টাইম।
হয় হয়।
সিনি লৈ মেলি লাহেকে কেৰাহীত অলপ তেল দিবা
হয়।
তেলটো দি তেল অলপ সৰহকে দিবা, যাতে মাছটো শুকাই নাযায় লাগি নধৰে।
লাগি নধৰে ন
উম
আৰু তেলটো বোলে বেছি খাব নালাগে মানে
তেলটো তোমাৰ মিঠাতেলটো খোৱাদ একো আপত্তি নাই কিন্তু আৰু কিন্তু আপুনি ৰিফাইন তেলটো ইউজ নকৰিব বগা সেইটো বেয়া মানে স্বাস্থ্যৰ কাৰণে বেয়া।
হয়, হয় বহুতে মানে আজিকালি বেমাৰ বেমাৰ হৈ আছে যে তেলৰ কাৰণে।
উম।
মানে আপুনি নিউজ বিলাকতো চাই আছে।
হয়, হয় চাই আছোঁ।
হ'লেও কওকচোন কেনেকে বনাই।
তুমি একো নাই মিঠাইতেলটো বাৰু সদায় খোৱাতটো ভাল নহয় বেছি তেল, কিন্তু যিহেতু মাছ আনিছা যে এতিয়া তুমি অকণমান তেল বেছিকে দিবই লাগিব মাছটোৰ কাৰণে।
হয়, হয়।
গতিকে মাছৰ পৰিমাণ অনুযায়ী তেলটো দিবা জোখত।
হয়, হয়।
তেলটো দি মেলি ম‌ই আগতে নিমখ হালধি মাছটোত সানি
উ।
দি দিবা মানে কেৰাহীত দি দিবা।
হয়।
প্ৰায় পাঁচ দহ মিনিট মান অলপ ভাজিবা। মাছটো সিজা লৈ ভাজি মেলি
গেছটো ল' কৰি ৰাখিম নে জুইটো বঢ়াই ৰাখিম নে কমাই ৰাখিম।
জুইটো তোমাৰ একদম মিডিয়াম চাইজত দিব লাগিব বেছিও নহয় মানে কমো নহয় একেবাৰে।
হয়, হয়।
বেছি দিলে তোমাৰ মাছটো লাগি ধৰা চান্স আছে কেৰাহিত
আৰু দেহি দেৰি যাব নেকি।
উ মানে দেৰি যোৱা চান্স আছে বেয়া হৈ যোৱাৰ চাঞ্চ আছে খাবলৈ ভাল নালাগিব।
উম জ্বলি যায় বেছি জুই দিলে।
বা বাকী আপুনি জুইটো কমাবলৈ চেষ্টা কৰিব।
হয়, হয়।
কমাই মেলি মাছটো যাতে সিজেই সোনকালে।
হয়।
সেইটো ছিষ্টেমত বনালে তেতিয়া খাই ভাল লাগিব।
হয়। তাৰপিছত মাছটো বনোৱা। নহ মাছতটো বনোৱাটো আপুনি সম্পূৰ্ণকে নকলে নহয়।
তুমি তেলত ভাজি মেলি যেতিয়া সিজিব সিজাৰ পিছত আপোনাৰ শুকান ফ্ৰাই খাব মন গৈছেনে নাই আকৌ জোল তৰকাৰী বনাই খাব মন গৈছেনে আপুনি আপোনাৰ যি ইচ্ছা তেনেকে বনাই খাব পাৰিব মাছৰ লগত যিকোনো ধৰি লওক বেলেগ টেঙা চেঙা দি তেনেকে বনাই খাব পাৰিব আৰু।
অ'।
আপোনাৰ মনৰ ইচ্ছা অনুযায়ী।
হয়।
সেইটোৱে।
মাছটো, মাছটো যে ভাজিলো
হয়।
হেল্ল' মাছটো যে ভাজিলো মাছটো ভজাৰ পিছত জোলৰ লগত কেনেকে খাম সেইটো বস্তুটো?
হয়, আপুনি ঠিকেই কৈছে, মই কেইটামান আপোনাক উপায় দিছো। কেনেকে বনাব লাগে।
উম।
ৰ্ফাষ্ট টাইম যদি মাছটো টেঙা আঞ্জা খাওঁ বুলি ভাবে।
উমঁ।
তেতিয়া হ'লে আপুনি বিলাহী কেইটামান লৈ ল'ব
অহ'।
তাৰপৰা বিলাহী আৰু আলু লৈ ল'ব, মাছটো মাছ তেনে কে বনাই খাব পাৰিব।
অহ' তাৰপিছত?
আলু, বিলাহী আৰু মাছৰ লগত।
আলু, আলু বিলাহী ফাৰ্ষ্টতে মই হেৰি কৰিম ডাইলৰ লগত বনাম নেকি?
অঁ' দাইলো দিব পাৰিবা তুমি, পিছত যেতিয়া আলু বিলাহীটো সিজিব
হয়।
তেতিয়া তুমি মানে দি দিবা উতলি থাকোতে। পানীত।
অঁ।
টেঙা আঞ্জা হৈ যাব।
অঁ।
তেতিয়া খাই ভাল পাব।
আচ্ছা-আচ্ছা'।
আৰু কিবা ক'ব নেকি?
আৰু কিবা মানে শুনিটো ভালে লাগিলে বাৰু টেষ্টি হ'ব চাগে।
অহ' হয়।
আপুনি যেনেকে ক'লে।
হয়, এদিন আপুনি বনাই খাই চাব।
অঁ।
তাৰপৰা খাই ভাল পালে মোক জনাব আৰু কিছুমান আইডিয়া দিব পাৰিম।
হয় হয়।
এতিয়া ক'ক আপোনাৰ বিষয়ে ক'ত থাকে কি কৰে বৰ্তমান?
বৰ্তমানতো মই বাৰু আপোনাক ক'লো অথনি গুৱাহাটীত থাকো বুলি।
হয় হয়, কোৱা?
আছো যে।
হয়।
অথনি আপোনাক কৈছিলো বাৰু
এতিয়া গুৱাহাটীত থকা আপোনাৰ কিমান দিন হ'ল ক'ব নেকি?
গুৱাহাটীত থকা মোৰ খুব বেছি ছয়মাহ হৈছে। বেছি দিন হোৱা নাই।
ছয় মাহ ন অহ আপোনালোকৰ গুৱাহাটীত বোলে এজাক বৰষুণ দিলেই পানী হৈ যায় বুলি কোৱা শুনিছো হয় নেকি?
পানী হয় এতিয়া নলা নৰ্দঙা বিলাক মানে খুলি নাৰাখে তাতে মানে জাবৰ জোথৰ পেলাই দিয়ে।
অঁ
সেইটো কাৰণে।
অ'
সেইটো কাৰণে পানী হৈ যায় এতিয়া এইটো কথা মানে কাকো দুখ দিব নোৱাৰে মানুহে। এতিয়া চৰকাৰৰ দুখ দিয়ে এইটো কথা লৈ।
অঁ
কিন্তু মানে আপোনাৰ মানুহে নিজে ভুলৰ কাৰণে হয় এইটো মই চাওঁ চোৱা মতে
হয় হয়
গম পাইছে।
এই ক্ষেত্ৰত আপুনি কিবা অসুবিধা পাইছে নেকি গুৱাহাটীত থাকি।
অসুবিধা মানে আমি এতিয়া যোনতটো ফ্লেটত আছো।
হয়।
এই ফ্লেটৰ ওচৰতে মানে আমি সেইটো ৰাস্তা দি ইমান নাযাও। কিন্তু মানে সেই ৰাস্তাটো মানে পানী হয় কেতিয়াবা কেতিয়াবা যাব লগীয়া হয় যায়। তেতিয়া মানে অলপ অসুবিধা হয় কিন্তু ইমানো অসুবিধা নহয় আৰু।
উম
মানে সদায় পানীত নাথাকে ন - যিদিনা বৰষুণ দিব সেইদিনাই পানী থাকে। ৰাস্তাত বুজিছে।
বাকী বৰষুণ দিলে আপুনি মানে কেনেকুৱা পায় গুৱাহাটীত যদি বৰষুণ হয়
বৰষুণ দিলেতো এতিয়া গৰমত ঠাণ্ডাই লাগে বাৰু ভালে লাগে বাৰু আপোনালোকৰ সেইফালে পানী হয় নাই?
আমাৰ এইফালে হয় পানী দৰ দৰ জেগাবোৰত।
অ
এনেকৈ বাকী বাম জেগাইবোৰত ইমান পানী নহয়।
হয় হয় আপোনাৰ ঘৰত এনে সদস্য কিমান আছে?
মোৰ ঘৰৰ বৰ্তমান সদস্য চাৰিজন।
চাৰিজন।
হয় আপোনাৰ?
মোৰ পাঁচ জন
অ আচ্ছা
উম, আপোনালোকৰ কোন কোন আছে?
মোৰ ঘৰত বৰ্তমান মা দেউতা আৰু মোৰ এজন ভাইটি আছে।
অ'।
আপোনাৰ কোন কোন আছে?
মোৰ মা, দেউতা, মই, ভাইটি, বা।
অ'।
উম, ভাইটিয়ে কি কৰি আছে?
ভাইটি বৰ্তমান পঢ়ি আছে।
কি পঢ়ি আছে?
এইবাৰ মেট্ৰিক দিব। দুহেজাৰ আ, সাতাইছত।
অ', অ'। কোন স্কুলত পঢ়িছে বাৰু?
স্কুলখন তোমাৰ অনিৰুদ্ধ হায়াৰ ছেকেণ্ডেৰী বুলি কয়।